এই হেম
শুনিছা মাতটো আহিছে?
আহিছে আহিছে হেমন্ত ন?
হয়, হয়, ‌হয়।
ঠিকে আছে বাকী ভাত পানী খালি নে নাই?
ভাত পানী তোমাৰ এই লাটু‌ দা হতৰ ঘৰলে মাতিছিলে তাৰ পাছত তাতে খাই আহিলোঁ।
গলি
হম?
কি খোৱালে গৈ?
হেৰি কলে ডি ন আমাৰ এ ভাজি অলব আছিল। হেল্ল' শুনিছা?
কি খোৱালে?
এই দিনৰ তোমাৰ এই মুৰি ঘন্টা, ‌তাৰপিছত তোমাৰ ভাজি লেবেৰা ভাজি আছে ছিলে মাটি দালি, তাৰপিছত এই নতুনকে মাংস অকণ বাইছে আৰু।
আৰু কি, মাছ মাংস কি?
মাছ প্ৰায় মাছ থাকি গ'ল, সেই তাকে বিলাইছে আৰু, কি কৈছা?
গম পাইছোঁ। হাবলো মাংস খোৱাইছে?
অ মাংস পোৰিছে অ।
তাকে সেই কথা পাতি আছিলো বুজিছ এই কপিলে মই।
অ'।
এই মানে, সিহঁতৰ ঘৰৰ যে মানুহৰ ব্যৱহাৰ যে আদি কৰি
অ অ অ সেইটোৱে।
সেই তাৰ ওপৰতে কথা পাতি আছিলো।
এই কিবা উ নিজৰ নিজৰ ফিল্ডেই নহয় কিবা।
সেইটোৱে কৈ আছে মানে তহঁতৰ মানুহ বোৰে যদি তহঁতকে যদি নামাতে কেনেকুৱা লাগিব নিজে ভাবি চোৱাচোন এবাৰ।
সেইটোৱে সেইটোৱে।
তন দৰ পৰিয়ালৰ মানুহ এ ঘৰলৈ গৈছ- ত তই বোলে আলহী নিচিনা খাব লগা হৈছে তোৰ কেনেকুৱা লাগিব নিজে ভাবিছাচোন।
হেৰি।
তেই নাপায় দেই কি তই গৈছিল নে নে গোটেই ঘৰ গৈছিলে।
নাই নাই নাই দিত তাৰ মই গৈছো।
কি কৈ আছিলি ক।
দেউতাৰ ম এই তোমাৰ হেৰি মই ভাত কেইটা খাই আছো খাই আছো। শেষ হুব আৰু ভেকুলী এডাল আহি উঠি গ'ল নহয়।
অ হ' তলত খাইছিলি।
অ তলতে দিছিলে এ মানে মোৰ মুখডালে বেয়া হৈ গ'ল। মই মানে বাদ দিলো আও।
বাদ দিলো আৰু নে
গুচি আহিলো মোক কৈ আছিলো আকলো আকলো আজিও আধা খোৱা হল এয়া।
তোৰ কিবা এটা সিহঁতৰ ঘৰখনৰ লগত। নিমিলে বুজিছ ডেকা লৰা কালিও হৈছে তোৰ এইটো, কালিও আহি পেলাই ঘৰত ভাত খাইছ সি আজিও খাইছ।
অ মই কালি তাতো মই এনে এনেই নুছো মানে খাইছো আৰু মানে।
উ নামটো কৰিছো আৰু মানে মানুহক দেখাই। গম পাইছো। আজিৰ দিনত গৈছিলিটো ন।
অ দিনত তোমাৰ গৈছিলো গৈ পেলাই মই প্ৰথমতে নাযাও বুলি কৈছিলো তাৰপাছত কপিলে ক'লে সিও নাযাওঁ বুলি ক'লে তাছত কপিল পিছত কলে মই যাওঁ তই আহ।
কৈছে কপিলে কৈছে মই তাক নাযাওঁ বুলি কলো সিও প্ৰথম নাযাওঁ বুলিয়েই কলে মই বোলো অ মই আৰু ইয়াক ফোন মাইছো কি পিঠা খোৱা গৈছিলে কৈছে এই নাযাওঁ আৰু কামলে। তাছত কৈছে মোক সেই ই লগ ধৰিলে বিদানটো আছত। ক'লোঁ আৰু মইনো যাওঁ ব'ল পৰিয়ালৰ মানুহ যিহেতুকে।
অ অহ।
গৈ আহো গৈ এপা অলপ ভালেই কৰিলা বাৰু মুখখন দেখা দি থৈ আহিলা ন।
তাকে অকমান লাগি কৰি দিলোঁ খালো বলো আহিলো।
কোৱা অ, আজি আজি বোলে কোনো পোৱালি নাই হয় নে?
অ আজি তোমাৰ পোৱালি কোনোৱেই নাই তোমাৰ মানে এ ডাঙৰৰ ভিতৰত তোমালোকৰ চামৰো কোনো নাইয়েই।
উম।
প্লাছ দিব আছে আৰু দিব মাইনা চয়ন। উম চয়ণ মই তাছত
হুম।
কপিল দা, কাজু
হুম, হুম।
দন্ত মানে
মানে তহঁতৰ প্ৰায় পৰিয়ালৰ মানুহখিনিয়ে আৰু ন?
পৰিয়ালৰ মানুহখিনি আছে আৰু মানে বাহিৰৰ তোমাৰ কোন আছে মানে ডিবই যি আছে বুলি ধৰিব পাৰি আৰু।
গম পাইছোঁ গম পাইছোঁ তহঁতৰ খিনিতো এনেইও থাকিবি সেইটোতো কথাই নাই।
সেইটোতো কথাই নাই বাৰু বাকী মানে বাহিৰৰ কোনো নাই। কোনো নাই।
গম পাইছোঁ।
হেই এই ইহঁতৰ মানে হেৰিডালৰ কাৰণেই মানুহ যাব মন নকৰে বুইছ। বেলেগ কথা একো নাই।
উম এই হেৰি তোমাৰ এন জি অ' পইচাটো বোলে সোমবাৰে দিব।
অ, শুনিছো। ছ সোমবাৰলৈকে ৰখিব লাগিব তেতিয়া দিম আৰু।
অ তেতিয়া মানে
মেছেজ-চেছবিলাক পাই থকা হৈছে আৰু।
অ।
কিন্তু আৰু এটা কথা। আকৌ সোমবাৰে লাষ্ট ডেট দিছে কিন্তু দেই।
কিহৰ?
এই হেৰি এই তোমাৰ গছপুলি ৰোৱাটো।
অ-অ-অ-অ তাকে আজি খতম কৰিব লাগিব কিবা এটা কৰিব হলেও বুইছা।
নাজানো আৰু।
সেইটোৱে।
কি হ'বগৈ জানো আৰু?
উম।
বাকী হ'লেটো ভাল কথা বাৰু।
উম ভালেই, ভালে। মানে কি জানা হ'লে মানে চবৰে হৈ যাব লাগে।
উম।
গছ পুলি হওক, হাজিৰা মানুহ বিলাক হওক হয়নে? চবৰে হৈ যাব লাগে। মানে এইবিলাক
এতিয়াতো আৰু মানে আমি কি আৰু হেৰি হিচাপত কাম কৰি আছো আৰু।
আমি ধৰি লও ঠিকা টাইপে আৰু ধৰি লও।
কি লগাই আছো আৰু ন।
উম।
ঠিকাদাৰেহে গম পাব আৰু কি কৰে কি নকৰে। আমিটো কি কম অ। মই এটা বস্তু চালো নহয় অথনি বুইছনে নাই?
কি?
এই যে মই যে যিমানখিনি যে ঠিকা যে মই যে কৰিছিলো।
অ।
মই মানে যিমানটো যে তোৰ যে টাইম হিচাপে কামটো কৰি পেলাই পইচাটো পাবলগীয়া আছিল। ধৰ গছ পুলি ৰোৱাৰ।
অ, অ।
মোৰ টাইমটো মানে এই কা সেইদিনাখন যে যোনটো মই একে লাষ্ট তত মাইনাৰ লগত কৰি পেলাই শেষ কৰিছিলো কামটো।
উম।
সেইটোৰ সৈতে মানে মোৰ টাইম কমপ্লিট হৈ গ'ল।
নিয়ম মতে।
বাকী তোমাৰ এই যে অ, হৰৰ লগত যে যোনটো পাতিছিলোঁ, সেইটোৰ পে'মেণ্টটো কিন্তু আহাও নাই, একোৱে দেখুওৱা নাই।
এনে তোমাৰ আমাৰ লিষ্টখন দেখাই নে নাই?
নহয় নয় লিষ্টখন দেখাই আছে সেইটো মৰাহে পৰিব নেকি বাৰু নে কি?
তাকে আমাৰ যে এইটো মইতো
তেনেকুৱা হলেটোতো তহঁতৰটো ভাল লোকচান এটা হ'ব।
লোকচান মানে কৈছাহে নে? মোৰ মতেটো এইটো হৈয়ে যাব লাগে মোৰ মতে। এতিয়া মানে কিয় নাই হোৱা মই বুজি পোৱা নাই।
অ সেইটোৱেটো কথা। মই বাৰু তোমাক মেছেজত মই ভালকে ক'ম কথাটো কি হৈ আছে কি নাই?
উম, অ', অ',
তাকে তুমি হেৰি সুধি চাবা কপিলক সুধি চাবা ঠিকাদাৰে কি কথা কৈছে কি নাই কোৱা?
তাকে সুধিব লাগিব সুধিব লাগিব
মানে আমি ক'লে কথাবিলাক উত্তৰ নিদিয়েতো সি ক'লে মানে পটক সেই কৰি দিয়ে চৰকাৰি মানুহ না‌ সি যিমান যি হ'লেও।
সেইটোৱে।
সে আৰু সেই গৰমডালত মানে কাম কৰি- কৰি আমনিও লাগিছে আৰু।
এ নকোবা আৰু মানে ইমান ৰ'দ-ৰ'দ মানে যাব লাগে নহ ৰাতিপুৱাতে তোমাৰ।
একে মানে গা চা বিষাই যায় মুখ-চুখ
নকবা আকৌ তুমি ধৰি লও কেতিয়াবা যদি তুমি ডিউটি নকৰা আকৌ ৰাতিও মাৰিব লাগে।
উম, অ, সেইডাল আছে আকৌ নাইট ডিউটিডাল হ'লেতো শেষ আৰু।
নাইট ডিউটিদাল আছে যদি শেষেই আকৌ
অ, তাকৌ নাইট ডিউটিত আকৌ হৰই -হৰই আকৌ ফাংফুন কৰে নাইট ডিউটিত যে।
অ, হ, ই ফাং ফুং কৰে কিবা।
অ, ই কিয় ফাং ফুক কৰে নাজান? তাক ক'লো আজি যাবি নে নাই কাম কৰিবলৈ কৈছে নাযাও শুম হেনো। টো ই কি কৰে আকৌ? একো নাই লাষ্টত যোনখিনি কাম থাকিব সেইখিনি তাৰ কষ্টটো তাৰ বাঢ়ি যাব না। কথাটো তেনেকুৱাহে হয়নে? সেইটোও হয় সি আকৌ গোটেই দিনৰ দিনডাল ন'ন ষ্টপ কাম কৰিব পাৰেটো আমি আকৌ লওঁ লাঞ্চৰ টাইম কিবা টাইম হে
কামত সোমায় যায় হয়
অ', অ', নোৱাৰোঁ আৰু তাক আমাৰ আকৌ টাইমে টাইমে আগত কি ব্ৰেক, টিবা ব্ৰেক ইছ ৰাম।
আমি এই দিনটোত এই বাহানা মাৰি থাকিলো তেই যায় গে।
বাহানা মাৰি থাকোঁতে সঁচা কথা অ, আৰু আমাক মানে কি কামটো মানে টাইমৰ ওপৰতহে দিয়ে পইচাটো।
সেইটোয়ে- সেইটোয়ে সেইটো এটা কথা বাৰু।
আ, আমি আকৌ টাইমেই ফাং ফুং কৰি থাকোঁ টাইমডাল।
সেইটোৱে তোমাৰ মানে কি জানে এই তুমি ৰাতি যদি নাইট ডিউটি তি মাৰা এই পিছৰ দিনটোলে আকৌ দে ডিউটি মাৰিবলৈ নিমিলেগে কিবা ন?
এ নিমিলে- নিমিলে মানে নাইট ডিউটি মৰাৰ পিছত আকৌ আবেলি আকৌ ইভিনিং ডিউটিহে পাৰি।
অ, নোৱৰো।
সেইটো চবৰে প্ৰব্লেম মানে কি হয় নহলে আকৌ তোৰ দেহা বেয়া হৈ যাব নহয় কিমান কষ্ট কৰিবি আৰু?
এতিয়া কাম কৰি আছ কিহৰ কাৰণে নিজৰ দেহৰ কাৰণে ন'আল্টিমেটলি চাব গ'লে।
অ, তাৰপিছত পেমেন্টটো হোৱা নাই তোমাৰ এন জি' অ।
অ, সেইডাল এডাল লেঠা আছেই।
উম, মালিক অলপমান পইচা দিলে ভাল লাগে।
মানে খাচী খুচুৰাকেও যদি অলপ-অলপ দি থাকিলে হয় একে মুচৰত নিদিলেও।
তোমাৰ হেল্ল',